হেল্ল' হেল্ল'
অ
হেল্ল হয় কি কৰি আছ?
এ এনেই আছো, তই?
অ মই এনেই আছো দে। বাকী খবৰ চবৰ বহুত দিন হ'ল ফোন কৰা নাই।
অ, ভাত এই মাত্ৰ খাই উঠিছো তই খালি।
মই খোৱা নাই অলপ পিছত খাম একন দেৰি আছোঁ আৰু খোৱাটো।
উ উ।
বাকী হেৰি কি আছে আজিলৈ কি বনাইছে বা।
আজি লেচাৰী মাহৰ ভাজি এনেকৈ, তাৰপিছত এ মাহৰ গুৰা এনেকে। পতিকা কৰি।
বুজছো বাকী ঘৰত চবৰে ভাল ন তোৰ।
অ ভালে তোৰ।
উম আছে দে ঠিকে আছে বাৰু, বৰষুণ কেনে দিছে ন তাত বতৰ কেনেকুৱা কি কি কলি? খুৰা খুৰিহঁতে মানে সেইয়াই দেউতা একন দোকানত আছে। মা আৰু কি কৰিব ভাত চাত বিলাক ঠিক ঠাক কৰি আছে আৰু।
উম উম।
অ বাকী বতৰ কেনেকুৱা তাত।
বতৰ আজি ৰ'দ দিছে।
বাকী আজি ফোন কৰিছিলো তাকে একখন মানে হেৰি, গামোচাৰ গুৰুত্বৰ ওপৰত কথা পাতো বুলি।
আহ আহ ভাল টপিকটো।
তে গামোচ। চা যেনেকে আমাৰ, অসমীয়া মানুহৰ স্বাভিমান আমাৰ অভিমান আমাৰ যি জাতীয় জীৱন আমাৰ প্ৰতীক চিহ্ন হয়। এতিয়া অসমীয়া গামোচাখনক। লৈ আমি মানে গামোচা অসমীয়া বুলিয়ে নহয় এতিয়া ধৰি লও আমি অসমীয়া মানহ কাৰণে আমি অসমীয়া গামোচাৰ প্ৰতি আমাৰ আৱেগ আছে। সেইটো ঠিক তেনে কৰে। বেলেগ বেলেগ জাতিও বেলেগ। বেলেগ জনজাতিৰো তেওঁলোকৰ নিজৰ নিজা, মানে সাজ পাৰ আছে তেওঁলোকৰ নিজা নিজা পৰিধান আছে ঠিক, তেনেকে তেওঁ তেওঁলোকৰো চেলেং আছে বা গামোচা আছে তেওঁলোকেও নিজৰ নিজৰ গামোচাখনক লৈ তেওঁলোকে গৌৰৱবোধ কৰে ঠিক তেনেদৰে আমি অসমীয়া মানুহসকলেও আমাৰ অসমীয়া গামোচাখনক লৈ আমি গৌৰৱবোধ কৰোঁ। গামোচাখনক লৈ আমি, মানুহক দেখুৱাব পাৰোঁ যে আমি অসমীয়া আৰু গৌৰৱেৰে আমি। গামোচাখন আমি কান্ধত ল ও যে আমি মানে, আমি নিজৰ জাতিটোক লৈ গৌৰৱবোধ কৰো নহয় জানো।
হয় হয়।
হয় হয়। তই কি ভাব মানে গামোচা। খনক লৈ তোৰ মানে অনুভৱটো কেনেকুৱা তোৰ মনোভাৱটো কেনেকুৱা গামোচাখনক লৈ।
গামোচা মানে কি গামোচাটো আমাৰ অসমীয়া মানুহৰ কাৰণে স্বাভিমান হয়। আৰু। বিহু বুলি ক'লে এইটো, ন গামোচা হেৰিটো আহেই। গামোচা বহুত বেছি। হয় আৰু যোৱাবছৰটোন, যোৱাবছৰ নহয় তাৰ আগৰ বছৰ হেৰি গামোচা হেৰিও পাইছে, জীয়আই টেগো পালে।
হয়-হয়
সেইটো কাৰণে এতিয়া গোটেই ধৰি লওক, বিশ্বজুৰি ধৰি লওক, এতিয়া প্ৰসিদ্ধ হৈ গ'ল অসমৰ গামোচা।
হয়-হয় বিশ্বজুৰিত এইয়াই প্ৰকৃত অসমৰ গামোচা আৰু গামোচা চাৰ আচলতে গামোচা এতিয়া গামোচাৰ কথা ক‌ওঁতে মনত পৰিল যে গামোচা এতিয়া বৰ্তমান কিন্তু বহুতো চাইনিজ কোম্পানীৰ গামোচা সকলো আহি আছে মানে হা বহুতো চাইনিজ কোম্পানীৰ গামোচাবোৰ আহি আছে চ আমি সেইটো ক্ষেত্ৰত সতৰ্ক হ'ব লাগে যাতে আমাৰ খীলঞ্জীয়া আমাৰ যি স্বাভিমানি আমাৰ অসমীয়া শিল্পীসকল আছে, তেওঁলোকে যাতে আমাৰ আহ এইটো সুযোগ যাতে লব পাৰে তেওঁলোকে আৰু আমি-আমি-আমিও মানে অলপ সচেতন হব লাগে, বস্তুটো সজাগ হব লাগে, যাতে আমি এই যি নকল গামোচাবোৰ আমি ক্ৰয় কৰিব নালাগে। নকল গামোচাবোৰ ক্ৰয় কৰা ফলত আমাৰ যিসকল খিলঞ্জীয়া আমাৰ যিসকল অকল মূল আমাৰ অসমীয়া মানুহ আছে, তেওঁলোকৰ মানে তেওঁলোকৰ যি সুযোগ সেই সুযোগ কন মানে কমি-কমি আহি আছে মানে।
হয় সেই শিপিনী
হয়।
হয় সেই শিপিনীবিলাকে যিবিলাক বনাই সেইবিলাক এক মানে আমি হেৰি কৰিব লাগে।
হয় একচেপ কৰিব হয়-হয়-হয়। এতিয়া গামোচাৰ যি বজাৰখনে গামোচাৰ বজাৰখনত আহ বিভিন্ন ধৰণৰ নকল গামোচাও পোৱা যায়, সেই-সেই বিষয়ে অলপ কোৱাচোন তুমি কি ক'বা?
নকল গামোচা মানে কি আজিকালিটো হেয়াই মেচিনত বোৱা গামোচা আৰু তে-তেনেকে চাইনিজ কোম্পানী কিছুমানে এনেকুৱা পলিচ টাৰ দি বনাইছে, ধেই মানে তেনেকুৱা আমাৰ মানে যিটো স্বাভিমানৰ, অসমৰ যিটো স্বাভিমান গামোচা তাৰ মানে গোটেই অস্তিত্ব নাই নাইকিয়া কৰি দিয়া নিচি না হৈ গৈছে। সেইটো কাৰণে আগতে আহ অসমৰ যিজন যি ডাঙৰ গায়ক হয় জুবিন গাৰ্গ তেওঁ কৈছিলে, গামোচা এইবিলাক যিবিলাক ধৰি লওক বাহিৰৰ কোম্পানীয়ে বনাই পলিষ্টাৰ কিবা-কিবি সেইবোৰ আপুনি সেইবোৰ ধৰি লওক আমি পৰিধান কৰিব নালাগে, আমি ধৰি লওক যিবিলাক আমাৰ থলুৱা শিপিনীয়ে যিবিলাক গামোচা বনাই সেইবোৰ আমি পৰিধান কৰিব লাগে, ল'ব লাগে, কাৰণ সেইবোৰ হৈছে আমাৰ অসমৰ গৌৰৱ।
হয়-হয়-হয় সেইটোৱেই কথা, এতিয়া কথাটো হ'ল যে এ যিদৰে মই ক'লো যে বিভিন্ন ধৰণৰ এতিয়া ধৰি লওক, আহ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আছে বিভিন্ন ধৰণৰ বাহিৰা কোম্পানীবোৰেও মানে এই আমাৰ অসমীয়া মানুহৰ মানে স্বাভিমান গামোচাখনক লৈ বহুতে মানে এতিয়া ব্যৱসায় মানে আৰম্ভ কৰিছে লাহে ধীৰে। এতিয়া কথাটো হ'ল যে সেই ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে বহুতো নকল গামোচা বজাৰখনত আহি পৰিছে আৰু যাৰ ফলত মানে বজাৰখন এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ দখলৰ পৰা মানে লাহে-লাহে যাব ধৰিছে। এতিয়া মই ভাবোঁ যে গামোচাখন মানে সম্পূৰ্ণৰূপে আমাৰ অস মানুহৰ দখলত থাকিব লাগে, অন্তত আমাৰ যি অসমীয়া আমাৰ শিপিনীসকল আছে, আমাৰ অসমীয়া যি আমাৰ শিল্পসকল আছে, তেওঁলোকে যাতে এই সুযোগ কন লব পাৰে, গামোচাখনক লৈ এতিয়া কথাটো হ'ল যে গামোচাখন এতিয়া আমি বহুতত দেখা পাওঁ যে দেশৰ বিদেশৰ যেতিয়া আমাৰ দেশত ফুৰিবলৈ মানুহ আহে, দেশ-বিদেশৰ পৰা যেতিয়া বিয়াত ভ্ৰমণ কৰিবলৈ আহে আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষতে হওক তেতিয়া আমাৰ-আমাৰ বা মাননীয় প্ৰধানমন্ত্ৰীয়ে হওক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক তেওঁলোকে চেলেংখনেৰে বা গামোচাখনেৰে তেওঁলোকক আদৰণি জনায় তেতিয়া আমি বহুত গৌৰৱবোধ কৰো নহয় জানো?
হয়-হয় সেইটোত নিশ্চয় ভাৰতৰ প্ৰধানমন্ত্ৰীওটো সেই গামোচাখন লৈ ফুৰে প্ৰায়ভাগ জেগাতে সেইটো কাৰণে অলপ গৌৰৱবোধ হয়, অসমৰ গামোচা।
হয় তুমি গামোচাখনক লৈ তোমাৰ কিবা স্মৃতি আছে যদি কোৱাচোন, বিশেষ স্মৃতি কিবা জড়িত হৈ আছে যদি?
স্মৃতি মানে তেনেকে বিহু যেতিয়া হয় বিহু হ'লে তেতিয়া আগতে গামোচাখন লৈ তেতিয়া ডাঙৰ-ডাঙৰ যিবোৰ ধৰি লোৱা আমাৰ ককা-আইতাহঁত আছে, তেওঁলোকক সেৱা কৰিবৰ কাৰণে সন্ধিয়া টাইমত যোৱা যায়। তেনেকুৱাই অলপ স্মৃতি আছে, গামোচা লৈ-লৈ আৰু ধৰি লও আহ বিহুত খুৰা-খুৰিহঁতেও কেতিয়াবা আগতে গামোচা দিছিলে উপহাৰ হিচাপে।
হয়-হয়-হয় আৰু গামোচাখনক লৈ তুমি আজিলৈকে আজি-আজিলৈকে কাক-কাক গামোচা দি পাইছা?
গামোচা মানে তেনেকে মই নাই বাৰু কিন্তু মোক দি পাইছে।
কোনে দিছে কোনে কোনে দিছে কোৱাচোন স্মৃতি কোৱাচোন।
হয় মানে এবাৰটোত মোৰ লগৰ এ লগৰ এজনৰ মাকে দিছিলে।
হয়।
বহাগ বিহুত যেতিয়া গৈছিলোঁ। তেতিয়া মানে মই আৰু মোৰ লগৰ এজন গৈছিল সে আমাৰ দুয়োজনকে দিছিলে।
হয় হয় হয়।
এতিয়া বহুত বেছি ভাল লাগিছিলে মনতটো আৰু তাৰ বাদেও ধৰি লও আগতে সৰুতে দিছিলে। আহ জেঠাই হওঁক নহলে আহ ক খুৰা হত তেওঁলোকে এনেকে দিছিলে।
হয় বুজিছো আহ তই জানানে আমাৰ অসমত যিখন গামোচা বজাৰ এই গামোচাৰ গামোচা বজাৰ প্ৰায় দহ কোটি টকাৰ হয় আমাৰ অসমত গামোচা বজাৰ আৰু এই লাহে লাহে এই দহ কোটি টকাৰ বজাৰ। মানে বহিৰাগত দখল কৰি আছে বহিৰাগত মানে বহিৰাগত অৰ্থাৎ অ যি বাহিৰৰ কোম্পানী বোৰ হৈ গ'ল যি বাহিৰৰ যি আমাৰ যি আমাৰ খিলঞ্জীয়া লোক নহয় যিসকল বেলেগ হয় যিসকললে নকল গামোচা বনাই তেওঁলোকে লাহে লাহে দখল কৰিব লৈছে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ আহ যি বৰ্তমান আমাৰ নৱপ্ৰজন্ম যি আমাৰ বৰ্তমান আমাৰ সমাজখন সমাজখন সজাগ হোৱা উচিত সমাজখন সচেতন হোৱা উচিত। অ সমাজখন সচেতন হলে সমাজখত আহ সচেতন হলে সমাজখন আহ যেতিয়া আহ তেওঁলোক সমাজখনে অকন ভাবি চিন্তি কাম বোৰ কৰিব সমাজে অলপ সজাগ হ'ব তেতিয়াহে আমি এইবোৰ কাম আমি ৰোধ কৰিব পাৰিম আৰু ৰোধ কৰা উচিত কিয়নো লা লাহে লাহে লাহে লাহে এইবোৰে যদি নিজৰ শিপা ভালকে যদি জমাই লয় তেতিয়াহলে তেওঁলোকক উঘালি পেলোৱা বহুত টান হব সেই কাৰণে মই কোৱা আছো যে তেওঁলোকে যাতে শিপা বহাবই নাপায় তাৰ আগতে আমি যাতে তেওঁলোকক উঘালি ইয়াৰ পৰা পেলাই দিওঁ।
হয় এইটো হয় বাৰু নিশ্চয় আমাৰ যিবোৰ থলুৱা শিপিনী আছে। তেওঁলোকক মানে চান্সটো দিব লাগে অলপমান আৰু তেওঁলোকৰ যিবোৰ গামোচা বনাই, তেওঁলোকৰ সেইবোৰ আমি পৰিধান কৰিব লাগে।
হয় হয় হয় ত তই নিজৰ শিক্ষকক তই গামোচা দিব ভাল পাবি নে বেলেগকে উপহাৰ দিব ভাল পাবি।
নিশ্চয় গামোচা।
অ হয় আৰু গামোচা চে- চেলেঙৰ মাজৰ পাৰ্থক্যটো অলপ কচোন?
চেলেং ধৰি লোৱা আপোনাৰ চেলেং আপোনাৰ কান্ধত লয়। চেলেং যিখন হয় সেইখন আমাৰ ধৰি লও ককাই, ককা-আইতাহঁতে তেওঁলোকে লৈছিলে সেৱা কৰিব যেতিয়া লয়। সেৱা কৰিব গ'লে। অ ককাহঁতে ধৰি লোৱা ধুতিটো পিন্ধে ধুতি পিন্ধি লৈ তেতিয়া চেলেং খন কান্ধত লৈ তেতিয়া ডিঙিত গামোচাখন লৈ তেনেকে যায়।
হয় হয় আৰু চেলেংখন বেছি চেলেংখন আচলতে গামোচাতকে অলপ তুলনামূলক ভাৱে বেছিকে মানে আটক ধুনীয়াকৈ মানে সজোৱা হয়।
হয় হয় আৰু কেতিয়াবা ধৰি ধতিৰ জেগাত চেলেঙো কেতিয়াবা পৰিধান কৰা হয়
হয় হয় হয় হয় হয় আৰু আহ তোৰ আটাইতকৈ প্ৰিয় কি চেলেং ন গামোচা নে ভাবো যে সকলো দুয়োটাৰে মানে নিজৰ নিজৰ প্ৰাধান্য আছে তোৰ জীৱনত
দুয়োটাৰে নিজৰ নিজৰ প্ৰাধান্য আছে কিন্তু ধৰি লও যদি দুটাতি যিকোনো এ ল'ব হয় তেতিয়াহ'লে গামোচা নহয়
গামোচা হয় পইছো প্ৰায় এতিয়া দুটাত কেইটামান গামোচা আছে
মোৰ তাত এতিয়া নিজাববীয়াকে আছে পাঁচখন আৰু এখন ধৰি লও আমাৰ যিৰে আমি ধৰি লও যোগী সম্প্ৰদায় হয় ন আমাৰ নিজা এখন যোগী সম্প্ৰদায়ৰ গামোচা আছে
মই যিদৰে কলো যে বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজে পৰিধানত থাকে সাজ পাৰো থাকি এতিয়া এতিয়া অসমীয়া সমাজখন কব গ'লে এতিয়া অসমীয়া সমাজখননৰ যেনেকে কলিতাসকল আছে বামুণ আছে নথ যোগী আছে তাৰপিছত কবৰ্ত বনিয়া হীৰা আহ তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ আহোম হৈ গ'ল মৰাণ হৈ গ'ল মটক হৈ গ'ল ইপিনে ধেৰ হৈ গ'ল আপোনাৰ ইপিনে আহ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজাবৱাসে সাজপাৰ আছে পৰিধান আছে চাহ জনগোষ্ঠী হৈ গ'ল তেওঁলোকৰ গামোচাও আছে কিন্তু এজ এ এজ এ হোল মানে সম্পূৰ্ণ ভাৱে যদি আমি সকলোকে সাঙুৰি লওঁ সকলোকে সাঙৰিক অসমীয়া সমাজ বুলি কয় আৰু অসমীয়া সমাজৰ এটা আহ এটা কমন গামোচা আছে সেই গামোচাটো বগা ৰঙৰ নহয় জানো
হয় হয় বগা ৰং আৰু ধৰি লও ফুল বাচা থাকে হয় হয়
এতিয়া যেনেকে মিচিংসকল গামোচাটো মিচিংসকলৰ গামোচা বুলিয়ে ক'ব পাৰি গামোচাটো অলপ অলপ অলপ মই যিমান জানো হালধীয়া ৰঙৰ নাজুকিসকলৰ গামোচা অল কমলা ৰং হা তাৰপিছত বড়োসকলৰ গামোচাতটো অলপ সেউজীয়া ৰঙৰ হা তাৰপিছত অ হয় তেনেকুৱা নিচিনা অকুচ ৰাজবংশীসকলৰ কামচত অলপ হালধীয়া ৰঙৰ কিন্তু সম্পূৰ্ণভাৱে আমাৰ যদি অসমীয়া সমাজক আমি আহ লওঁ অসমীয়া সম সমাজক যদি প্ৰতিনিধিত্ব কৰাকে আমি লওঁ তেতিয়াহ'লে গামোচাৰ ৰং আমি বনাব লাগ ক'ব পখৰো নহয় জানো
হয় হয়
আহ বাকী ঠিকে আছে ভাল লাগিল আজি গামোচাৰ গুৰুত্বৰ ওপৰত কথা পাতি আকৌ এদিন বেলেগ এটা দিনত আকৌ আলোচনা কৰা